হেল্ল', ৰোহাৰ।
অ', বেন্দু কত গৈছিলি, এ?
অ, মই এই এ' এটা মানুহে ফোন কৰিছিল ৰ, কামৰ কাৰণে।
কি কাম?
এইগিলা, পিছত কম দে।
হয় নেকি?
টপ চিক্ৰেট কাম।
অ', অ', হ'ব দে, বাকী কালি ৰামহত যাব নেকি?
অ', বে, কালি সিহতে গুচি যাব।
পেকিং কৰিল চব?
পিকিং কৰা নাই, কালি ৰাতিপুৱা উলাই লৈ গুচি যাব চব গাড়ীত ভৰাই।
অ', অ, বিছনা চিনা খুলব আৰু ৰাতিপুৱাই নাহ?
উম, বেলেগ নাই ন, বিছনা দুখানহে, টেবুল খান, টিভিটো। কাপোৰ খিনি সেয়ে! আলনা খান, কাপোৰ খিনি, টেবুল দু খান আৰু বাচন বৰ্তন সেই! বেলেগ নাই নাই আকৌ!
অঁ অঁ তেন্ত সি আহিছিলে নাই লাজবাৰৰ কাৰণে তহতঁৰ তাত?
আইছি, আছে আমাৰ ইয়াতে আছে আহিছিল তেতিয়া গধূলিও আহিছিল একবাৰ!
অ' হয় নেকি?
উম!
হ'ব দে আৰু দিয়া ষ্টৰিটোকে কিমান চাই থকা।
উম, এতিয়া যাব আৰু বেয়া লাগব আৰু!
সেইয়ে মানুহৰ পৰা মানে ইমান বছৰ থাকি কিনে হঠাতে গুছিগেলি বেয়া লাগি যায়।
উম! বেয়া লাগিব লগ আছিল না, মোৰ লগত বহুত লগ আছিল না!
অঁ।
বহুত লাগ আছিল মোৰ লগত মোৰ লগতে থাকে। তলে চলে যাবা মইয়ো যাও, মই ফোন কৰে সি যাবি নেকি তলত! ময়ও ফোন কৰো যাবি নেকি? সিও ওলাইহে মইও যাওঁ।
অঁ অঁ এনে তই কাক বেছি! বেছিকে কাক মিচ কৰিব ৰাম না লক্ষ্মণক?
এই লক্ষ্মনক আৰু মিছ কৰিম নেকি? সেতু ৰামকহলে মিছ কৰা যাব আৰু এনে!
নাই নাই নাই মই গম পাইছো তই লক্ষ্মণনকে মিছ কৰিবি! কেচা এনেকুৱা কেটা ৰামক মিছ কৰিবি!
নহয় এ পাঘাল নেকি?
হা।
লক্ষ্মণক কিয় মিচ কৰিম মই হেৰি।
লক্ষ্মণ মেইন হয়।
দাম মি আহই থাক প সি একেদিন বাৰতো স্কুল বন্ধ হয় ন।
অ গৰম বন্ধ না।
উম, আহি থাকিব মাজে মাজে। সিটো আহি থাকিব গম পাওঁ।
বুজিব পৰা নাই।
এ' প্ৰথম কেইদিন থাকব আৰু আহা সেইটো থাকব তাৰে পিছত! তাত তো সদায় স্কুল থাকে না, স্কুলৰ পৰা টিউচন থাকে।
অঁ।
সেনকে দেৰি হৈ যায় আৰু চাৰিটা চাৰে চাৰিটা বাজে।
শনি দিন মানেতো চবৰে আ সেইত থাকে।
অ তাৰে পিছত এ লাহে লাহে আৰু কমি যাব আৰু সেনেকোৱা হলে
অ তাৰপিছত আৰু ইচ্ছাটো মৰি যাব আৰু ইমান দূৰৰ পৰা কৰিফালে অহা যোৱা কৰি থাকো সেই
উম।
বাকী তইতো ছিকিম গেছিলি?
অ মই ছিকিম গৈছিলো আমাৰ লগৰ কেইটাই গৈছিলো দুহেজাৰ পঁচিছত গৈছিলো।
অ সেইটোয়ে আৰু ফাৰ্ষ্ট ট্ৰিপ
অ অ তই গৈছিলি নেকি?
নাই নাই।
তইতো ছিকিম গৈছিলি যিহেতু তোক মই ছিকিমৰ অলপ কথা সুধো
অ অ পাৰা পাৰা যিখিনি জানো সেইখিনিয়ে কম আৰু তোক
ছিকিমৰ মানে জৈৱিক কৃষিৰ বিপ্লৱৰ কথা সুধিম বুলি ভাবি আছিলো
অ অ ক
এনে প্ৰথম তই কচোন জৈৱিক কৃষি মানে কি
অ জৈৱিক কৃষি মানে চা এটা এটা কৃষি পদ্ধতি য'ত মানে ৰাসায়নিক সাৰ হওক
এ কৃত্ৰিম কীটনাশক বা যিবিলাক ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ সেইবিলাক মানে ব্যৱহাৰ কৰা নহয় আৰু মানে
ইয়াৰ পৰিবৰ্তনে মানে গোবৰ হওক জৈৱিক সাৰ এইবিলাক প্ৰাকৃতিক কীটনাশক আৰু পৰিৱেশ বন্ধুত্বপূৰ্ণ পদ্ধতিবিলাক মানে ব্যৱহাৰ কৰি মানে কৃষি কৰা হয়
অ এনে ছিকিমৰ বিষয়ে অলপ কথা কচোন
ছিকিম মানে কি আৰু মানে হিমালয়ৰ কোলাত অৱস্থিত মানে ভাৰতৰ এখন মানে অতি সৰু সুন্দৰ ৰাজ্য আৰু মানে
ইয়াৰ যিটো পৰিষ্কাৰ পৰিৱেশ বা পাহাৰ হওক নদী হওক বনাঞ্চল বা যিটো কৃষিভিত্তিক জীৱন ধাৰাই মানে জৈৱিক কৃষিৰ বাবে উপযুক্ত কৰি তুলিছে আৰু মানে
অ অ এনে ছিকিমে কেনেকৈ যিটো তোৰ জৈৱিক কৃষিৰ বিপ্লৱ সেইটো কেংকে আৰম্ভ কৰিছিল
অ সেইটো সেইটোৰ কাৰণে প্ৰথমতে মানে দুহেজাৰ তিনি চনত মানে ৰাজ্য চৰকাৰ দৰে ৰাসায়নিক সাৰৰ মানে ব্যৱহাৰতো মানে ব্যৱহাৰ কৰাতো মানে ধীৰে ধৰে মানে বন্ধ কৰাৰ সি দ্ধান্ত লৈছিল আৰু তেতিয়া মানে সেই সময়ত মানে তেতিয়া কৃষক বিলাকক মানে যিটো জৈৱিক কৃষি আছে সেই জৈৱিক কৃষিটোৰ ওপৰত তাৰ প্ৰশিক্ষন দিয়া হ'ল অ বা বৈদ্যু ট্ৰেইনিং কত দিলাক নতুন নতুন স্কীম বিলাক আনলাক তাৰে ওপৰত আৰু তাৰ পিছত তাৰে মানে বহুত বছৰ প্ৰচেষ্টাৰ পিছত মানে সম্পূৰ্ণ ৰাজ্যখনে মানে জৈৱিক কৃষিক লৈ মানে ৰূপান্তৰিত হৈ গৈছিলে
আচ্ছা এনে ছিকিমক সম্পূৰ্ণ জৈৱিক ৰাজ্য বুলি কিয় কোৱা হয়
কিয় কোৱা মানে চাবি মানে ৰাজ্যখনত মানে কৃষি উৎপাদন যত মানে ৰাসায়নিক সাৰ আৰু মানে যিটো কৃত্ৰিম কীটনাশক সেই কৃত্ৰিম কীটনাশক মানে ব্যৱহাৰ কৰাতো বন্ধ কৰা হৈছে মানে আৰু মানে যিবিলাক কৃষি মানে তাত ব্য কৰা হয় মানে সকলোবিলাক কৃষিভূমিত মানে জৈ ৱিক পদ্ধতিৰে অনুসৰণ কৰা হয় সেইকাৰণে মানে জৈৱিক ৰাজ্য বুলি কয়
অ এনে এই সফলতাত চৰকাৰৰ ভূমিকা কি আছিল
মানে ধৰ চৰকাৰে মানে কৃষকসকলক যি প্ৰশিক্ষণ দিছিল বা বিভিন্ন মানে আঁচনি ওলাইছিলে আৰু মানে খেতিৰ লগত জৈৱিক খেতি লগ ধোলা বা জৈৱিক সাৰক নতুন কৃষি পদ্ধতি হওক বজাৰৰ সুবিধা হওক বা প্ৰমাণ পত্ৰ দিছিল আৰু মানে আৰ্থিকভাৱেও মানে সহায় আগবহাইছিল তাৰ মানে
অ এনে কৃষক সকলৰ অৱদানটো কেনেকুৱা আছিল
মানে প্ৰথমতেতো বহু কৃষকৰ মানে সন্দেহ আছিল মানে আৰু সেটো এতিয়া সময়ৰ টো পাৰ হৈ যায় সেইটো ন তেতিয়া তাৰ লগে লগে মানে উ তেওঁলোকে যিটো নতুন পদ্ধতি ওলাইছে সেই নতুন পদ্ধতিটো গ্ৰহণ কৰবা মানে মানি লয় সেইটো মানে আৰু জৈৱিক খিৰ মানে যিটো লাভ আছে সেই লাভটো বুজি পায় আৰু
অ এনে জৈৱিক কৃষিয়ে মাটিৰ ওপৰত কি প্ৰভাৱ পেলায়
জৈৱিক কৃষিয়ে মানে যিটো মাটিৰ উৰ্বৰতা আছে সেই উৰ্বৰা মানে মাটিৰ উৰ্বৰতা বৃদ্ধি পায় বা উপকাৰী অনুজীৱ বিলাক বৃদ্ধি কৰে মাটিৰ গঠনটো মানে উন্নত ত কৰে আৰু যিটো দীৰ্ঘমাদী উৎপাদন আছে সেই উৎপাদন সমাধাটো মানে বজাই ৰাখে আৰু
আতচ্ছা এনে জৈৱিক খাদ্যটো ইমান স্বাস্থ্যকৰ কিয়
কাৰণ চাবি এ যিহেতু এই খেতিটোত মানে কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্যবিলাক মানে ব্যয়ৱহাৰ নকৰে ন আৰু ধৰ ৰাসায়নিক সাৰৰ যিটো অৱশিষ্ট সেইটোও নাথাকে ইয়াতে ফলত মানে খাদ্যবিলাক মানে অধিক নিৰাপদ আৰু মানে স্বাস্থ্যকৰ বুলি ধৰা হয় আৰু মানে
অ এনে জৈৱিক কৃষিয়ে পৰিৱেশটো কেনেকে ৰক্ষা কৰে
উ জৈৱিক কৃষিয়ে পৰিৱেশটো কেনেকে ৰক্ষা কৰে কি হল মানে ধৰ উ আ পানী হওক মাটি হওক আৰু বায়ু মানে প্ৰদূষণটো কম কৰাই যিটো জৈৱ বৈচিত্ৰ আছে সেই জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰে আৰু প্ৰকৃতিৰ যিটো ভাৰসাম্য আছে সেইটো বজাই ৰাখ খে আৰু মানে
অ এনে জৈৱ বৈচিত্যৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বটো কি
মানে জৈৱ বৈচিত্ৰ্যটো পখিলা হওক মৌ মাখি চৰাই কেঁচু আৰু যিবিলাক উপকাৰী কীট পত্যাংগ যে সেই পত্যাংগৰ সংখ্যা বিলাক বৃদ্ধি পায় আৰু ইয়াৰ ফলত মানত পৰিৱেশটো মানে অধিক সুস্থ হৈ থাকে আৰু
আতচ্ছা জৈৱিক কৃষিত উৎপাদনতটো কম হয় নেকি
জৈৱিক দিৰ উৎপাদনতটো নাই চ প্ৰথমতে মানে অলপ কম থাকে হা কিন্তু যা যেতিয়া মাটিৰ স্বাস্থ্য টো উন্নত হৈ যায় না স্বাস্থ্যটো মানে ভাল হোৱাৰ পিছত মানে উৎপাদনতটো স্থিৰ হয় মানে তাত ৰেগুলাৰ ইনকাম হয় আৰু মানে খাদ্যৰ মানটো মানে বৃদ্ধি পায় আৰু
আচ্ছা এ এই বিপ্লৱে অৰ্থনীতিত কি প্ৰভাৱ পেলায়
উম মানে জৈৱিক খাদ্যৰ মূল মানে যিটো বজাৰ মূল্য সেই বজাৰ মূল্যতটো মানে অলপ বেছি হয় তাৰ ফলত মানে কৃষকে মানে উন্নত মূল্য লাভ কৰে আৰু কৃষি ভিত্তিক পৰ্য তনৰো মানে বিকাশ হয় আৰু
আচ্ছা এনে জৈৱিক কৃষিয়ে পৰ্যটন কেনকে সহায় কৰে
চা মানে কিছুমান পৰ্যটক আছে সেইবিলাকে জৈৱিক খেতি বা পৰিষ্কাৰ গাও বা যিটো সু স্বাস্থ্যকৰ খাদ্য আৰু প্ৰাকৃতিক পৰিৱেশ মানে উপভোগ কৰিব কাৰণে মানে ছিকিমলৈ আহে ন আ তাৰ ফলত মানে যিটো ইক' টুৰিজিম আছে সেই ইক' টুৰিজিমটো বৃদ্ধি পায় আৰু মানে এনেকে মানে এ মানে জৈৱিকে সেই মানে পৰ্যটনত সহায় কৰে আৰু মানে
অ এনে এই বিপ্লৱৰ কি কি সমস্যা আছিল
সমস্যাবিলাক মানে ত কৃষকৰ প্ৰশিক্ষণ হওক তাৰছত বজাৰ সৃষ্টি কৰা হওক তাত উৎপাদনৰ আৰদম্ভণি হ্ৰাস হওক বা যিটো প্ৰমাণ পত্ৰ লাভ কৰা আৰু সচেতনতা বৃদ্ধি কৰাটো মানে এটা ডাঙৰ চেলেঞ্জ আছিল আৰু
আত্ছা মানে বিশ্বই ছিকিমৰ পৰা কি শিকিছে
ছিকিমৰ পৰা মানে চা বহুত দেশ আৰু মানে ৰাজ্যই মানে ছিকিমৰ যিটো মডেল আছে সেই মডেল টো মানে অধ্যয়ন কৰিছে এতিয়া আৰু মানে জৈৱিক কৃষিৰ ক্ষেত্ৰত মানে ছিকিম মানে এতিয়াও এটা মানে আন্তৰাষ্ট্ৰীয় উদাহৰণ হৈ আছে মানে
আচ্ছা আৰু ভাৰতৰ আন ৰাজ্য কি শিকিব পাৰে
আ ধৰ ধৈৰ্য্য মাদী হওক ত দীৰ্ঘমাদী পৰিকল্পনা তাত কৃষকৰ অংশগ্ৰহণ তাৰে পিছত চৰকাৰে সমৰ্থন আৰু পৰিৱেশ বন্ধুত্ব গুৰুত্বপূৰ্ণ নীতি সেইটো মানে প্ৰয়োজন আৰু সেইকেইটাও সেই এই বস্তুকেইটা শিকি ল'ব পাৰে আৰু ছিকিমৰ পৰা
অ আৰু আমাৰ অসমত এই মডেলটো কিমান সফল হ'ব পাৰে
অসমৰ মানে বহুত বহু অঞ্চলত মানে তৰ্ত জৈৱিক কৃষিৰ মানে সম্ভাৱনাটো আছে আৰু মানে আৰু ধৰ চাহ হওক শাক পাচলি ফল মূল মচলা ধানৰ ক্ষেত্ৰতো মানে জৈৱিক কৃষিতো বিকশিত হব পাৰে আৰু
আচ্ছা আৰু সাধাৰণ নাগৰিক হিচাপে আমি কি কৰিব পাৰো
সাধাৰণ নাগৰিক হিচাপে ধৰ আম যিবিলাক জৈৱিক কৃষিত মানে উৎপন্ন হোৱা খাদ্য আছে সেইবিলাক খাদ্য বিলাক আমি কিনবা লাগিব পাল খেতি যত বিলাক কৃষক কৰে সেই কৃষকক আমি সমৰ্থন কৰিব লাগব ত খাদ্য অপচয় কৰাত কমাব লাগব, বা ঘৰত যিটো কম পষ্ট পষ্টাৰ কৰা, আৰু হস্পিতাল মানে বৃদ্ধি কৰিব লাগিব, আৰু।
উম, আৰু তোৰ ভৱিষ্যতে জৈৱিক কৃষিৰ সম্ভাৱনাটো কেনেকুৱা?
আ, মানে তোৰ যিটো স্বাস্থ্য সচেতনা, সেই সচেতনটো বৃদ্ধি কৰিব লাগিব। ৰপ্তানিৰ সুযোগ হওক, বা যিটো পৰিৱেশ সংৰক্ষণ, আৰু মানে কৃষি যিটো আছে, কৃষিৰ মানে জৈৱিক কৃষিৰ চাহিদাটো, মানে, আৰু বৃদ্ধি পাই যাব, আৰু মানে ভৱিষ্যত সময়ত আৰু।
আচ্ছা। এনে, তহতে ছিকিমত যাওঁতে দেখিছিলে নে নাই, এনেকুৱা কৃষিবোৰ?
অ, অ আমি দেখা পাইছিলো। তাতে এনেকুৱা কৃষি আমি দেখছিলো, বা তাতে ধৰ চাহ বাগানবিলাকো আছে, কিছুমান সেনেকা চাহৰ খেতি। অলপ ছিকিমত পৰে, তাতে খানাবিলাক ভাল, আৰু মানে। আৰু চাফা হয় বহুত ছিকিমখন বহুত চাফা। জাবৰ-জোঁথৰ পৰা দেখায়ে ছিকিমৰ যোনটো মেইন জেগা, গেংটক আছে। আমি মানে গেংটকৰ ওচৰতে আছিলোঁ ন। তাতে, তই একো পাত পৰি থকা দেখা নাপাবি। মানে, ইমান চাফা, মানে বহুত ভাল লাগে। আমি ৰাতি ৰাতি ওলাই গৈছিলোঁ ন এম জি মাৰ্কৰ ফালে।
অ।
এ, বহুত ভাল লাগে জেগাখিনি। মানে, আইভা মন নাযায়, আৰু মানে ইমান ধুনীয়া লাগে জেগাবিলাক, ঘৰবিলাক ইমান ধুনীয়া। মানে, ষ্ট্ৰাকচাৰবিলাক।
আচ্ছা মানে টুৰিষ্টে যায় লেতেৰা নকৰে আৰু।
নকৰে, মানে টুৰিষ্টেও নকৰে মানে সেনেকুৱা জেগাত যায় লেতেৰা। বহুত ধুনীয়া বহুত চাফ-চিকুণ জাগা মানে।
হয়, চাফা হৈ থাকিলে নিজৰো ভাল লাগে দে।